হেল্ল'-
হেল্ল'-
কি কৰিছা?
শুনিছানে নাই?
শুনিছো তুমি কি কৰিছা?
প্ৰব্লেম দি আছে মই এয়া অকমান বহিছো কাপোৰ দুটামান ধুলোঁ।
অ'।
ধুই পেলাই এয়া অকমান সময়, আকৌ কাম আছে নহয়!
তাকে, আজি তাত বতৰটো কেনেকুৱা?
বহুত গৰম, যোৱা কালি পৰা যোৱা কালি ৰাতি মানে কি ক'ম আৰু ফেন পাঁচত দিছোঁ। দি লৈও শুব নোৱাৰো, ইমানেই গৰম মানে! ইমানেই ৰাতিডাল টোপনি যোৱা নাই গৰমত মোৰ।
একে ইয়াতো গৰম পৰিছে।
বহুত গৰম মানে, আজি মই, মানে কালি ৰাতি পৰা আৰু, আজি বেছি পাইছোঁ মানে।
ইমানো ৰ'দ দিয়া নাই কিন্তু দেই, তাত বেছি গৰম পৰিছে ছাগে!
বহুত গৰম মই ৰাতিপুৱা অলপ ধুলো, সেইখিনি কাপোৰ শুকালে। এতিয়া আকৌ তোক মানে এ হেৰি বুলি নহয় আৰু, এই হাতৰ পুলি বুলি মানে চোৱা বুলি নহয়। এনে মানে- কাপোৰবিলাক ধুম, ভাল লাগে মানে চব বিছনা- কাপোৰবিলাক ধুই দিওঁ। আৰু আমাৰ দুখন এনেই থাকে সেইসোপা আজি ধুই দিলো। সেয়া। একেবাৰে মানে এতিয়া
আচৰিত কথা ন? মই এনেই অলপ বহিছোহি ওপৰতে আহি এতিয়া।
অ' ওপৰত তাপত কেনেকে, আচৰিত লাগে আচৰিত লাগে।
হেৰি যে এটা সাতৰ চোৱাত গোটেই মানুহে কাপোৰ ধুৱে, চোৱা মানে, ধূপ চাকি নজ্বলাই।
আজিকালি চোৱা বুলি নেমানে আৰু, এনেই মানে এটা পৰম্পৰা মানে হেৰি নকৰে আৰু! কাপোৰ-কানিবিলাক ধুৱে, আৰু এটা কথা চাফ-চিকুণটো হৈ থাকিলে মনটো ভাল লাগে কিন্তু। কিবা এটা। ধুবলৈ নহ'লে ধুই দিওঁ সেইটো।
আজিকালি আকৌ কামাখ্যালে বহুত মানুহ আহিবলৈ লৈছে, আগতকেও বেছি। এইবাৰতো মানুহ সোমাব পৰা নাই ইমানেই দীঘলীয়া লাইন।
প্ৰতিবাৰে হয় বাৰু।
উ এইবাৰ হায়েষ্ট বাঢ়িছে বোলে ওলাইছে।
অ' ন ওলাইছে ওলাইছে। সেইটো হয়। তুমি প্ৰতিবাৰে, অহাবাৰ হয়তো আৰু বেছি হ'ব। তুমি মই যোৱাবাৰ যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ মানে কানেদি কান্দি দিও লাগিছে আৰু। ক'ৰ পৰা আহি আছিলো জানো সেইফালে। আৰু তাৰ এইটো হেৰি চনত আৰু। সোতৰ চনত এবাৰ ফালে মানে মই দুবাৰ অহা, হ'লে হাত লাগি থাকোতে আৰু। মানে এনেকুৱা লাগে, মই যেন উৰি যাম আৰু। ইমানেই মানুহ আৰু ইমানেই ভীৰ, ভিতৰত নোসোমাওতে মানে এইফালেদি যে গৈছো ধৰা, পাণ্ডুলে গৈছো বা মালিগাঁও। কেনেকুৱা কণ্ডিশ্যন, গৈছো আৰু। যোৱাবাৰ আমি ক'বলৈ ফু যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ ক'বালৈ ফুৰিবলৈ গৈছিলোঁ। ঘূৰি আহোঁতে সেইফালেদি আহিলো। উ ভগৱান কি ক'ম আৰু। খাদ্যও দিয়ে ভালকে দেই ঠায়ে ঠায়ে, জুচ, পানী। ক্ষীৰ, খিচিৰি এইবোৰ এভেইলেবল মানে। তুমি গাড়ী ৰাখিও বহুতে খাই মানে!
মই অলপ আগতে এটা ভিডিঅ' দেখিছিলো। একদম মানে জামত মানে, ওলাব-সোমাব নোৱাৰা হৈ গ'ল। মানুহ বেহুচ হৈ হৈ পৰিছে। ইমান এম্বুলেন্ঞ্চ ওলাবলৈও জেগা নাই মানে। তাতে আপোনাৰ, তোমাৰ কিবা অ' কি ক'লা?
বহুত হয়তো মানুহ।
বহুত মানে একদম, এতিয়াতো একদম বাহিৰৰ মানুহ আহিব লৈছে।
নহয় বাহিৰতো আগৰ পৰা আম ইয়াত ইয়াতকে বাহিৰৰ মানুহ বেছি আহে।
উম, উম।
আজিকালি আমাৰ ইয়াৰ পৰাও বহুত যোৱা হৈছে যে।
সেইটো হয়।
আগতেটো অকল বাহিৰৰ মানুহখিনিয়ে আহে। আমাৰ ইয়াৰ পৰা খুব কম মানুহ যায়। তেনেকুৱা আৰু ধৰা
শাক্ত ধৰ্মৰ মানুহ খিনিয়েহে ধৰা হেৰি কৰে ন কামাখ্যা মাক পূজা কৰে বা মানে। যিখিনি মানে শং শকৰ সংঘৰ মানুহখিনিয়েতো নামানে ধৰা। এক শৰণ যিখিনি ভাগৱতী ধৰ্মৰ মানুহখিনিয়ে নামানে। গতিকে মানে আগত কম আছে। এতিয়ে মানে বহুত হৈছে আৰু বহুত হৈছে, মাৰতো মহিমা অপাৰ বাৰু। জি আৰু কি কবা।
তুমি ভাত বনালা?
ভাতটো বনোৱা নাই। ভাত বন তাৰমানে বনোৱা নাই মানে কি সেবোৰ অলপ এক্সট্ৰাকে বনাব লাগে যে। উখুৱা চাউল এনেকে খায় ন প পচল খিনি খ বনাই কৰি খোৱা বাই পঠাই দিলো। দিলা পেলাই এতিয়া মই চাহ তাহ খালো, কিবা কিবি অলপ আগত আকৌ ৰুটি খালো।
উম।
খাই লৈ পেলাই এতিয়া মানে আকৌ কাপোৰ কেইটা ধো তাৰ মাজতে। অথনি খিনি ধুলো আকৈ কেইটামান ধুলো। ধুই আহি লৈ পেলাই সেয়া মই বোলো অকণ বহিছো আৰু। তেনেকুৱাতে তোমাৰ ফোনটো আহিছে। বাকী হেৰি মাহঁতৰ ভালনে?
মাহঁতৰ ভালেই দিয়া, ঠিকে আছে।
উ দেউতাৰ ভাল ন?
দেউতা ভালে। আজি তাকে অকন গাটো মুকলি পাইছে। চেম্পু দি, চাবোন দি গা চা ভালকে ঘঁহি কৰি ধুই দিছে। মই গাওক ঘঁহি দিলোঁ। তাৰপিছত আহি মোক সুধিছে যে মোক অকণমান ভাল বে বেলেগ লাগিছেনে? কেইদিনমানত কিয় চোন লাগিছে। কা কোনোবাই ক'লে বোলে যে আপোনাক অকন দুদিনমানতকে অলপ বেলেগ লাগিছে। ত' মোক আজি সুধিয়ে আছেহি মানে। যে সি মোক অকণ বেলেগ লাগিছে স্বাস্থ্যটো ভাল লাগিছে? মই কৈছোঁ অ ভাল লাগিছে।
এ আগতেও দাড়ি কটা দি যোনদিনাখন দাড়ি কাটিব এই মোক বেয়া লাগিছে নেকি আক তেনেকে সুধি থাকে। বেয়া লাগিছে নেকি? মই আধা কাটো নিদি মই আকৌ তাক সম্পূৰ্ণ দাড়ী কাটিবলৈ নিদো আগ দিও।
ময়ো নিদো। একে গোটেই খোপা চুচি আহে কেতিয়াবা। বহুত মুখখন ওলাই পৰে।
আধা কাটি দিচোন ভাল লাগে এনেকে কয়, সি সুধি থাকিব।
এই ধুনীয়া মানে বোক কনচিয়াছে, হয় ন ধুনীয়া। মানুহে খুব ক বিশেষকে চবতকে বেছি ময়ে কওঁ ন। ত' মানে অকমান কে বহুত বেছি ধুনীয়া দেউতা। সেইটোয়েই আজিৰ দিনলৈকে, নহয় আজি এতিয়া দিয়া লৈকে। আগতটো ক'বই নালাগে। ত' মানে সেইবোৰ মানুহ মানে সময়ৰ লগে লগে কন্সি য়াছ হৈ থাকে খুব নিজক লৈ। যেতিয়া মাজতে সেই এক্সিডেণ্টটো হৈছিলে মুখনৰ সে ৰৈ গৈছিলে তেতিয়া আইনা নাচাই নহয়। এক্দম আইনা নাচায়। কিমান বছৰ আইনাই চোৱা নাই। আইনাত নিজক দেখিলে ইছ
সঁচাকে ভাল আকৌ তাৰ স্কিনে চাবা নে? চকুৱে চাবা নে? নাকে চাব
একো নকৰাকে চুলি তুমি পেহী তুমি চাবা দাড়ি চুলি চাবা, দাড়ি চুলি তেওঁৰ নিচিনা আজি বয়সলৈকে এডাল ন প'ৰা চুলিয়ে। তেওঁৰ বয়সতো চব টপা হৈ যায়।
আচৰিত, আমাৰে এতিয়া চুলি সৰি মোৰ যে এনেকুৱা চুলি সৰিব লৈছে নহয়।
স্কিন, চুলি, ৰং আৰু সেইটো চুলি সিও তালৈও আহিছে মানে দাদালেও আহি
হলেও দেউতাৰ নিচিনা টেক্চাৰটো নাই পোৱা দেই। দেউতাৰো বহুত বেলেগ।
অ বেলেগ বেলেগ। এতিয়া তুমি কি কৰি আছা পিছে কোৱাচোন?
মই, মই তোমাৰ পৰীক্ষা আছে ত্ৰিশ তাৰিখে। সেয়াৰ কাৰণে পঢ়িছো তাৰ বাহিৰে কৈছিলো যে মই তোমাক কলেজ এখনত কৰি আছো। বুলি জুনিয়ৰ কলেজ, অ তাত পঢ়াই আছো এতিয়া। বন দিব।
এক তাৰিখৰ পৰা।
উম নহয়। চাৰি তাৰিখলে পৰীক্ষা আছে, চাৰি তাৰিখৰ পৰা বন্ধ দিব।
অ অ।
একৰ পা চাৰী লে ইউনিট টেষ্ট পতিছে মানে, মোৰ চাবজেক্টটো এক্সামটো চাৰি তাৰিখে পৰিছে। ত চবৰ বন্ধ দিব। একেবাৰে জুলাই মাহটো।
একমাহ দিব ন?
বন্ধ দিলেও আকৌ সেই মাহৰ হেৰি দিম বুলি কৈছে দেই।
অ তোমাৰ এইটো কিহৰ পৰীক্ষা?
মোৰ নেটৰ।
নেটৰ বঢ়িয়া কথা। কেতিয়ালৈ আছে বুলি কলা এক্জাম? ত্ৰিছ জুন?
অ আহ এ পালেহি।
পালেহিয়েই দেখোন।
সেইয়েটো, বেমাৰতে পৰিলো একমাহ। একো হেই ভাল পাইছোঁ বা মোক বগৰাই পেলালে দেই, ইমান ভয়ানককে মানে বছৰত এবা বাৰ হলেও হ'ব এ দে। এতিয়া ঠাণ্ডা পানী দেখিলে নিজে পলাও মই।
ভয় লাগে, সেইটো হয়। মোৰ কাহৰ
অ এতিয়া কালি কোনোবাই বৰফ স পানী খাই আছে ক্লাছত তাত অ ষ্টাফ ৰুমত। মোৰ মানে দেখি এনেকুৱা মোৰ লাগি গৈছে নহয়। কৈছে খাবা নি? মচো মোক কি না নানিবা দেই নানিবা।
মইযে দুজনী মানুহে গৰম পানী নাখাওয়ে। দিনত, এই ৰাতিপুৱা কুহুমীয়াকৈ খাও এগিলাচ। সেইজনী মানুহে মই ঠাণ্ডা পানী খিনি দেখিলে ভয় লাগে, মই যেন অনবৰত খুব যেন চেং চেঙিয়া গৰম পানী যেন খাই থাকিম, মানে একদম পুৰি নিয়া গৰম যেন খাম এনেকুৱা লাগে। হু।
সেইয়াইটো। এদিনাখন তেওঁলোক মানে ষ্টাফৰ খিনি মুভি চাবলে গল, নতুনকে মুভি এখন আহিছে যে চুপা চুপি বুলি কয়। অ সেইখন চাবলে গ'ল হলত, মোক লগ ধৰিছিলে মই নোযোৱা ৰিজনটোৱে হৈছে চিনেমা হলত এচিটো আছে কাৰণে।
মই তাৰ মাজতে বেমাৰৰ পৰা উঠি এদিন বেংকলৈ গলো।
অ।
ত পিছতে বেংকলৈ গ'লো নগাঁৱত। বেংকলৈ যাওঁতে মই বুকুখন খুন্দা মাৰি ধৰিলে, মই ইয়াতে ভাবি গৈছো গোটেই মই বেলাটোৱে হওক বা দিনটোৱে হওক কাম, শেষ নোহোৱালৈকে বেংক বিলাকো সচৰাচৰ এচিয়ে থাকে ন? কি গতি হ'ব, ওলাই লৈ পাই মোৰতো অকণমান সমস্যাই হৈছিলে।
ইছ ৰাম।
তাৰপিছতে লগত মানুহ এজনী গৈছিলা, তেওঁ এ মানে ধৰি ধৰি নমোৱা নিচিনা হৈছে মোৰ বুকুখন মই, কৈ আছো মোৰ বুকুখন ঠাৰ মাৰি ধৰিছে, ঠাৰ মাৰি ধৰিছে, মানে মই সম্পূৰ্ণ সুস্থ নোহোৱাকে গৈছিলো। আৰু কামটো সেইদিনাখন যাবই লাগিব। তাৰপিছতে উলিয়াই ওলা এচি ৰুমৰ পৰা ওলালে গা পুৰি নিয়ে, এনেই গৰম দিনত। নুপুৰে জানো বাহিৰ? বাহিৰত ওলোৱাৰ লগতে গাড়ীৰ পৰাই হওক, তুমি বা ঘৰৰ পৰাই হওক ওলালে, এ চি ৰুমৰ পৰা। তাৰ পিছতে সেইদিনাখন মই ওলাওতে মোৰ গাতটো কমানে ভাল লাগিছে মানে তাতো যিমান পাইছো মোৰ ভাল লাগিছে।
উম।
তাৰ পিছত লগালগ গৰম চাহ তাহ এনেকে খুৱাই দিছে মই তেতিয়াহে মানুহজনী মানে হেৰি হৈছো আৰু এ ষ্টেবুল হৈছো গম পাইছানে কি কবা আৰু সেই তেনেকুৱা নিচিনা হ।
অফিচত তাৰ এতিয়া অশান্তি মানে অফিচত তাৰ টেবুলৰ মুখতে এচি টো তাৰ ডাইৰেক্ট মুখত লাগি থাকে বোলে সি থাকিব নোৱাৰে মূৰ চুৰ বিষাই আহে এতিয়া টেবুল খনো সলাব নোৱাৰে।
এটা কাম কৰিব লাগিব এটা মানে ডিঙিত এখন কাপ সেইটো কৰে বহুতে কৰে এচিমত থাকিলে ডিঙিত এখন কাপ পোৰ মেৰি মাৰফলাৰ টাইপত সেইটো লাষ্ট কৰিবলগীয়া নহয় যেনেকে কে আমি এয়াৰপৰ্ট বিলাকতে হওক বা এয়াৰ গৰম দিনত। গ'লে তুমি এখন কাপোৰ এখন আমি জানিছিলো ন প্ৰথম। কাপোৰ হক বা চুৱেটাৰ এটা লাগেই ন বা জেকেট এটা হলেও সেইটো লাজৰ কথা নহয় গম পাইছে নাই অ উম বাহিৰৰ পৰা গৰমত যাও গৈ তাত তেনেকুৱা কণ্ডিচনত আমি কাপোৰ নিবই লাগিব সেইটো এটা কথা গতিকে একো নাই তাৰো যেতিয়া সি এডজাষ্ট তাৰ বেমাৰ এটা আছে প্ৰব্লেম এটা আছে। গতিকে সি চবৰে প্ৰব্লেম একে নহয় নহয় চবৰে ইমিউনিটিও একে নহয়।
উম ঠিকেই আছে ন
ঠিক আছে দিয়া বাৰু দিয়া দিয়া যোৱা তুমি উম